হেল্ল' হেল্ল'
অ কি কৰিছা?
এ এনে আছো এনেও এনে আছো ৰবা তুমি
অ এই ময়ো এনেই আছিলো ৰ বাকী খবৰ-পাতি ভাল
অ খবৰ পাতি ভাল ৰবা বাকী ভাত পানী খালা
এই খালো ৰবা কেতিয়াবায়ে, বাকী কিবা চাই আছিলে নেকি?
অ চাই বিশেষ একো কৰি থকা নাইয়ে। ইউটিউবত এ আইৰ ভিডিঅ' চাইছিলোঁ ৰব এ আই কেনেকে কাম কৰে আজিকালি সেইটোৱে চাইছিলোঁ।
অ, অ সেয়ে দিয়া মানে এতিয়া, যতেই চাওঁ তাতে দেখোন এ আইয়ে চব, মানে মানে এ আইৰে কথা আৰু যতে চাওঁ তাতে চচিয়েল মিডিয়াতটো সেইয়া খুলিলেতো এ আইয়ে মানে য চচিয়েল মিডিয়াত চাওঁ তাতেও এ আইয়ে তোমাৰ মান নিউজ চালেও এ আয় চব এ আইয়ে চলি আছে।
এ হয় দিয়া। ময়ো মানে একেই দেখিছো এ প্ৰথমতে ভাবিছিলো আৰু এইটো হয়তো কেৱল টেকনলজিৰ লোকসকলৰ বিষয় কিন্তু এতিয়া দেখো সকলোৱে দেখোন আজিকালি এ আই ব্যৱহাৰ কৰে আৰু চব ক্ষেত্ৰতে মানে আজিকালি যদি তুমি এ আই নাজানা। এনেকুৱা লাগে যে তুমি একো নাজানায়ে এই মানে এই সময়ৰ পৃথিৱীৰ লগত তুমি চলিবই নোৱাৰে এয়াই নাজানিলে।
সঁচা কথা দিয়া বাৰু মানে এয়াত মানে জীৱনৰ মানে আমাৰ লগত এটা সংযুক্ত হৈ গৈছে এনেকুৱা আৰু মানে ধৰি লোৱা মই কেইদিন মান আগতে এটা প্ৰজেক্টৰ কাম আছিল হা সেই প্ৰজেক্টৰ কাম কৰিছিলো। মানে আগতে মানে সেইটো কাম কৰোতে মানে ইমান সময় লাগিছিল কিন্তু যেতিয়া এই এ আইত আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ আহিছে ন এই তেতিয়াৰ পৰা ন মানে বহুত সোনকালে শেষ। শেষ কৰি দিলোঁ, আৰু এই কেইঘণ্টামানত শেষ কৰি দিছোঁ আৰু এনেকুৱা আৰু।
পিছে কি ধৰণৰ কাম কৰিছিলা তুমি সেইটো?
এই নহয় মানে তোমাৰ এই ধৰি লোৱা এই যিবিলাক মূল্য, আমি যিলাক মূলৰ তথ্ সংগ্ৰহ কৰো তাৰে হওক যিবিলাক খৰচ লিখা হওক আৰু কিছুমান আছিল। তোমাৰ ধৰি লোৱা যিবিলাক আই ডিয়া আইডিয়া কিছুমান সেইবিলাক আৰু ধৰি লোৱা। আগতে তোমাৰ গুগলত চাৰ্চ কৰাতে বহুত খৰচ হৈছিল। আৰু কিন্তু তেতিয়া এয়া সুধিলে দে আৰম্ভনি এতিয়া মানে বহুতখিনি সহায় পাওঁ আৰু প্ৰথম। তাৰ আৰম্ভণিতে
হয় দিয়া মানে মই চেষ্টা কৰিছিলো। কেতিয়াবা ইমান সোনকালে উত্তৰ দিয়ে বা আচৰিত লাগে ধৰা যিটো বস্তু মানুহ এটাই হওক এ মানুহ এটাই ভাবি ভাবি লিখোতে তোমাৰ যদি দহ ঘন্টা মান লাগে, সেইটো মানে এয়াই দহ ছেকেণ্ডতে ওলাই দিব সেনেকুৱা মানে সেনেকুৱা এটা পৰিস্থিতি আহি পৰিছে এতিয়া।
এ ঠিকে কৈছা দিয় একদম ৰাইট সঁচা কথা কৈছা আৰু কিন্তু তোমাৰ সকলো যিটো উত্তৰ দিয়া নাই সেইটো অন্ধভাৱে মানে বিশ্বাস কৰাটো আমাৰ ভুল কিন্তু, মানে সকলোৰ এনচাৰ কাৰণ এ আইটো মানুহে আৱিষ্কাৰ কৰিছে ন ত তাতেও চাগে মানুহৰে যি জ্ঞান আছে। সেই জ্ঞানটো দিয়া হৈছে, ত চাগে আমি ইয়াক আহ মানে একদম অন্ধবিশ্বাস মানে অন্ধবিশ্বাস মানে অন্ধভাৱে ইয়াক আমি আহ মানে তাক বিশ্বাস কৰিব নালাগে আৰু মোৰ মতে।
অ সেইটো কিন্তু মই লক্ষ্য কৰিছো, মানে কেতিয়াবা ভুল তথ্য দিয়াচোন দিয়ে মানে মানে মোৰে ধৰা দুদিন মান আগত এটা পৰীক্ষা আছিল আৰু তাৰে মই আগৰ বছৰৰ পেপাৰ মানে তাতে দেখাই আছিলো আৰু যে তোমাৰ। তাৰে কুইচন এনচাৰ বিচাৰি আছিলোঁ, তাতে ফটো দিবলৈ, তাৰে কুইচন এনচাৰ বিচাৰি আছিলো। তেতিয়া এটা প্ৰশ্নৰ উত্তৰ চালো আৰু সেই প্ৰশ্নৰ উত্তৰটো মই জানো তাৰ পিছত সেইটো দেখিলো তাতে ভুলকে আহিচে, মই তেতিয়া গম পাইছো যে চব এ আই ওপৰত ভৰখা কৰি লাভ নাই। নাই কিছুমান বস্তু মানে, নিজেও কৰিব লাগে মানে আৰু,
হয় দিয়া মানে, সেইবাবে এ আই এটা আমি। সহায় হিচাপে ল'ব লাগে কিন্তু ইমানে তাৰ ওপৰত আমি আহ মানে ভৰসা দেখাব নালাগে যে আমি তাৰ ওপৰত তাৰ ভৰসাতে চলি যা ক নিজেও অলপমান নিজেও চেষ্টা কৰিব লাগে আৰু মানে সকলোতো সকলোতো আহ মানে সকলো বস্তুটো পাৰফেক্ট নহয় ন ত সেইকাৰণে আমি ই এটা অন্ধ ভাৱি ইয়াক আমি ফল কৰিব নালাগে আৰু মোৰ মতে
অ কিন্তু এটা কথা ভাবোঁ আৰু ধৰা এয়াই বেছি উন্নত হ'লে মানুহৰ চাকৰিবোৰ কিবা হ'ব নেকি
অ সেইটো এ এইটো বস্তু মোৰ প্ৰ্ প্ৰশ্নটো এতিয়া মানে আহ চচিয়েল মিডিয়াতটো জনজাত আৰু কবলে গলে মানে অ হৈছে যে অ এ আই আমাৰ জব খাই দিব এ আই আমা
কোৱা কোৱা
ধৰি লোৱা তোমাৰ মানে কিচো কিছুমান কামতটো সলনি হ'ব আৰু মানে ধৰি লোৱা কিছুমান ধৰি লোৱা তোমাৰ এই কডিং হ তোমাৰ যিবিলাক চফ্টৱেৰ্জ ইঞ্জি ইঞ্জিনিয়াৰিং সেইবিলাক চাগে কিছুমান কামত চাগে এ আইটো বহুত মানে কাম সিষ্ট মানে তাতে কামটো এয়াই কৰিব যাতে কামৰ চাগে কম সৃষ্টি হ'ব আৰু আগলৈকে ভৱিষ্যতে মানে
সেইটোতো ঠিকেই বাৰু এ মই ভাবো কিন্তু ধৰা এ আই ত অ কোৱা কোৱা।
কো এই মানে কি মানে এই যিটো এ আই এ আই আছে সেইটো আমাৰ জবটোতো মানে আমাৰ যিটো চাকৰি আছে চাকৰিটো নোহোৱা কৰিব কিন্তু মই ভাবোঁ যে সেই এ আইয় আমাৰ কাৰণে আৰু নতুন চাকৰি মানে বিজ্ঞাপন কৰিব আৰু এনেকুৱা মোৰ মতে
সেইটো সেইটোতো হয় মানে যুক্তিটো আছে কিন্তু ধৰা যিসকলে নতুন দক্ষতা শিকিব নোৱাৰে তেওঁলোকৰ বাবে অলপমান টান হব আৰু ধৰা নতুন নতুন বস্তু শিকি নতুন বস্তু কামত ব্যৱহাৰ কৰা আজিকালিত তো বেছিভাগ ধৰা নিজৰ কাম হওঁক অফিচৰ কামেই হওক তাতে এ আই ব্যৱহাৰ কৰে তো সকলো সকলোৰে বাবে ধৰা ব্যৱহাৰ কৰাতটো সহজ নহয় দিয়াচোন
অ সেইটোও হয় বাৰু মানে সকলোতো একে মগজুৰ নহয় ন ত সেইকাৰণে চাগে আজিকালি মানে সকলোৱে মানে নতুন নতুন দক্ষতা আৰু সেইবিলাক আৰু উপলব্ধ কৰি আছে আৰু মানে শিকি আছে নতুন নতুন দক্ষতা
সেইটোতো মানে কামৰ কথাটো কলো বাৰু কিন্তু তুমি ছাত্ৰ ছাত্ৰীসকলৰ ধৰা ক্ষেত্ৰত এয়াই কিমান উপকাৰী বুলি ভাবা
অ মানে যথেষ্ট উপকাৰী আৰু ক'বলৈ গ'লে মানে আগৰ মানে ধৰি লোৱা তোমাৰ কিছুমান জটিল যিবিলাক প্ৰশ্ন আছে বা যিমান বিষয় হওক সেইবিলাক ধৰি লোৱা তুমি অ কিতাপ পঢ়িবলৈ গ'লে বহুত অ বহুত মানে বহুত মানে এটা এটা টাইম লাগি বহুত মানে এতিয়া টাইম তোমাৰ দিন তুমি তুমি সেইখিনি কেনেকুৱা প্ৰশ্ন তুমি এই এ আইৰ যোগেদি ওলোৱা তুমি অতি কম সময়ৰ ভিতৰতে সেই প্ৰশ্নটো বা সেই বিষয়টো বুজিব পাৰিবা আৰু মোৰ সেনেকুৱা সেনেকৈ আৰু মানে যথেষ্ট উপকাৰ হ'ব আৰু কিছুমান ধৰি লও ভাষা শিকাটো উপকাৰ হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ
অ সেইটো ক্ষেত্ৰততো উপকাৰিতা আছে বাৰু কিন্তু ধৰা আজিকালি মানে বহুতে ধৰা নিজৰ স্কুলত বা কলেজত দিয়া হোমৱৰ্ক হওঁক এচাইনমেণ্ট হওক এইবোৰ মানে এ ইয়াৰ পৰাই কৰাই লয় ন ত সেইটোৰ ক্ষেত্ৰত কি বুলি ভাবা তুমি
অ সেইটোতো এটা সমস্যা ন মানে এই এইটোৰ দ্বাৰা ন মানে ছাত্ৰ যিবিলাক যিটো নিজৰ অ সক্ষমতা আছে ক্ষমতা আছে সেই ক্ষমতাটো লাহে লাহে মানে আহ ন নোহোৱা কৰি দিছে আৰু এই এ আই এ মানে ছাত্ৰ ছাত্ৰী নিজৰ নিজৰ বুদ্ধি লগাই যিবিলাক প্ৰশ্ন ওলায় বা প্ৰশ্ন তেওঁলোকে ও সেই হোমৱৰ্ক কৰে ন নিজৰ মানে ও গৃহকাৰ্য কৰে সেই গৃহকাৰ্যখিনি এতিয়া সেই এ আইৰ দ্বাৰাই কৰে আৰু তাৰ তাৰ দ্বাৰা ধৰি লওক তোমাৰ ছাত্ৰ ছাত্ৰী যি টো আহ যিটো আহ আমাৰ ধৰি লোৱা ক্ষমতােই সেইটো মানে অবি অবিভুক্ত হব লাগিছিল কিন্তু সেইটো এতিয়া কমকে হোৱা দেখা যায় আৰু মোৰ মতে
অ মানে তুমি ক'ব পাৰ খুজিছা আৰু যে ধৰা এয়াই মানে আজিকালি শিক্ষকক সলনি কৰিব নোৱাৰে আৰু মানে শিক্ষক ঠাইতো লব নোৱাৰে
মোৰ মতে কবলৈ গলে তোমাৰ নোৱাৰে আৰু মানে ধৰি লোৱা তোমাৰ আহ শিক্ষক কেৱলতো তথয়ই নিদিয়ে ন শিক্ষকে বুজাই দিয়ে বুজাই দিয়ে বহুত বিখ্যা মানে ধৰি লোৱা তোমাৰ এটা যিটো সমোখা সমোখি যিটো কথপ সেইটো আমাৰ এ আইৰ লগত নহয় ন ত' তাত তাতে ব্যৱস্থা আছে তাতেও তোমাৰ সেই আছে কিছুমান এচিষ্টেণ্ট বুলি কৈছে গুগল এচিষ্টেণ্ট হওক তাৰে আছে এনেকুৱা গুগল সেইটো আছে কিন্তু যিটো সম সমহে যিটো আমাৰ আহ আগত হোৱা যিটো আমাৰ যিটো কথোপকথন সেই কথোপকথনটো বেলেগ দিয়াচোন তাৰে ধৰি ল সেইটো তেওঁতো শিক্ষকজনে মানুহ ত মানুহে মানুহৰ কথা বুজিব পাৰিব সেয়াই আৰু ক'বলৈ গলে বাকী আহ তুমি দে খাতো
সেইটো কথাটো বাৰু মইও জানো দিয়াচোন তুমি যিখিনি ক'লা আৰু এটা কথা মানে কি হল এয়াইতো তোমাৰ ধৰা মানুহৰ দৰে অনুভূতিও নাথাকে ধৰা যদি কোনোবা এটা মানুহে দুখত কৈ আছে নে সুখত কৈছে সেইটোতো এয়াই ধৰিব নোৱাৰে হয়তো কিতাপত তোমাৰ উত্তৰ বোৰ অলপ বুদ্ধিমান যেন লাগে কিন্তু সেয়া তোমাৰ আচলতে আমি যিখিনি তথ্য দিওঁ তাৰ ওপৰত ভিত্তি কৰিহে হয় মানে তুমি যদি তথ্যখিনি কেনেকে লিখিছা বা কেনেকে দিছা তাৰ ওপৰত নিৰ্ভৰ কৰিহে এয়াই ধৰা আমাক তাৰ উত্তৰটো দিয়ে কিন্তু একদম ক'বলৈ গ'লে এ য়াই অনুভৱ নকৰে সঁচা অনুভূতি কি সেইটো বুজি নাপায় কেৱল মাত্ৰ বিশ্লেষণ কৰিবহ পাৰে ধৰা এতিয়া এটা ফটো বা গানৰ কথাই কওঁ সেই গানটোৰ সুৰ হওঁক বা ফটোটোত কেনেকুৱা ধৰণৰ প'জ হওঁক কেনেকুৱা ধৰণৰ প'জত কেনেকুৱা হাঁহি দিব লাগে বা কেনেকুৱা ধৰণৰ গানত কেনেকুৱা ধৰণৰ মিউজিক দিব লাগে সেইটোৱে হয়তো এ আইয়ে ইমান ভালদৰে বনাব নোৱাৰে যিমানখিনি এজন মানুহে নিজা অনুভৱ দি বনাব পাৰে
সেইটো কিন্তু আচৰিত কিন্তু কব গলে যে তোমাৰ এটা এ আই এ আই গান এটা বনাই দিব পাৰ কোনো কোনো কম্পজিচন নোহোৱাকে কোনো গানৰ যিটো সেই হিৰনা সি নোহোৱাকে হিৰোনামা নোহোৱাকে কোনো গায়িকা নোহোৱাকে কোনো গায়ক নোহোৱাকে মানে কোনো নোহোৱাকে এটা গান বনাই দিব পাৰে ত' মই কেইদিনমান আগতো এটা গান গানো শুনিছিলো সেই গানটো মানে এনেকুৱা অপক্ষ হৈ গৈছে ক'বলে মানে গানটো মই নাট নকবাৰু কিন্তু এনেকুৱা জনজাত হৈ গৈছিল গানটো মানুহৰ মাজত কি ক'বা আৰু মানে সেইটো কোনো মানুহেই লিখা নাই কোনো মানুহে গোৱাও নাই অকল এয়াই গাইছে আৰু নিজে লিখিছে সেয়াই আৰু কবলৈ গ'লে মানে অদ্ভুত আৰু কবলৈ গ'লে
ঠিকে কৈছে দে এনেও ধৰা আমিও যদি শিকি থাকো তেনেহলে এ আইয়ে হওঁক বা যিয়ে নহওক আমি শিকি থাকিলেও আমিও আগবাঢ়ি থাকিব পাৰিম কোনেনো আমাক বাধা দিব এ আইটো যদি ধৰা নিজৰ কামত নিজৰ কামটো ভাল কৰ কাৰণে ব্যৱহাৰ কৰে তাতেতো তোমাৰ একো সমস্যা নাই নহয় সেইটো মানে এটা সহায়কাৰী ব্যৱস্থা হিচাপে তুমি নিজক নিজৰ নিজৰ লগত ব্যৱহাৰ কৰিব পাৰা আৰু সেই ক্ষেত্ৰত
হয় হয় কিন্তু ইয়াৰ এটা প্ৰব্লেমো আছে কিন্তু মানে ই ধৰি লোৱা তোমাৰ যিবিলাক ডাঙৰ ডাঙৰ মানে মানুহ আছে তেওঁ বা বা তোমাৰ ধৰি লোৱা সাধাৰণ মানুহে হওক তেওঁলোকৰ কিন্তু যিবিলাক এইটো ডিফেক বুলি কয় সেই ডিফেক ভিডিঅ' মানে ভিডিঅ' বনাই তোলোক মানে আৰু জনজাত কৰি দিয়ে আৰু মানে বেয়া বেয়া বেয়া মানে বেয়া বস্তু বিলাক অ বনাই এনেকুৱা আৰু মানে সমস্যা আছে তোৰ দপ
তাকে তাকে তাকে ভাল থাকিলে বেয়াও থাকিব দিয়াচোন ভাল বেয়া দুটাই থাকে বাৰু আজি ইয়ালৈকে ৰাখিছো দিয়া পিছত কেতিয়াবা কথা পাতি মোৰ মানে অলপ কাম আছে এতিয়া
অ দিয়া এনেকুৱা টপিকৰ ওপৰত কথা পাতিম দিয়া আৰু কেতিয়াবা